কি কৰিছা?
এনেই আছোঁ।
অঁ, চাহ খালা?
চাহ নাই খোৱা, তুমি খালা চাহ?
মইও খোৱা নাই।
অ'।
তোমাৰ মাতটো যে ইমান অকনমানকে আহিছে।
মোৰ মাতটো
মানে একো বুজিয়ে পোৱা নাই।
কিয় জানো আজি নেটৱৰ্কে পোৱা নাই ভাল।
অ', হয় নেকি?
অ'।
বাকী ঘৰত ভাল মাহঁতৰ?
উম, ভালেই।
অ'।
অ'।
বাকী এতিয়া ভাত-পানী বনাইছা নে নাই?
ভাত-পানী নাই বনোৱা, মায়ে বনাই আছে।
অ'। তুমি নবনোৱা মানে, ভাত?
মই নবনাওঁ ভাত। বনাব লাগিব আৰু।
অ', অ'।
উম।
কোনোবা বাচ্ছা আছে নেকি তোমাৰ ওচৰত?
অ', আছে।
অ'। চিঞৰি আছে।
হাল্লাই কৰি থাকে ই।
হা?
হাল্লাই কৰি থাকে ই।
অ'।
চাহ-তাহ খোৱা হৈ গ'ল নেকি? চাহ-তাহ খোৱা হৈ গ'ল নেকি?
উম, চাহ-তাহ মানে মই এতিয়ালৈকে খোৱা নাই বৰ্তমান, খাম হে।
অ' কিয় বা নাই খোৱা?
মই মানে চাহ খাবলৈ ইমান চাহটো নাখাওঁৱেই, ইমান তাতে ইমান গৰম যে আজি।
অ', ইমান গৰম।
সেইকাৰণে মানে চাহটো খোৱাই নাই, খাম লাহেকৈ।
অ', ভাত কি বনাই আছে নেকি মায়ে?
অ', ভাত বনাই আছে।
অ', কি বনাই আছে বা আজি?
আজি গাহৰি আনিছে।
উম, বা, বা।
তোমালোকৰ?
আমাৰ নিৰামিষ ভাত।
অ'। হয় নেকি?
উম, আমি কালি খালোঁৱেই গাহৰি।
অ, অ, তুমি গাহৰি খোৱা মানে?
উম খাও।
উম, ভাল লাগে ন গাহৰিটো খাই।
উম, গাহৰিটোৱে ভাল লাগে।
দে হা? কি কৈছা?
সে আমাৰ পোৱালিটো, অথপালি কৰি থাকে ইমান।
হা?
আমাৰ পোৱালিটো।
অঁ, তোমাৰ ভন্তি নেকি? অহ, সৰু মানে তোমাৰ ভন্টিজনী?
অঁ সৰু বহুত
হয় নেকি।
ঐ, ঐ কামুৰি দিছে।
বাকী তুমি যে সেইদিনাখন কৈছিলা তুমি যে কিবা ঊনৰ বিজনেচ এটা কৰিম বুলি মানে ঊল গঠা হৈ পেলাই মানে এনেকুৱা বতাহ ঢাকনি বা শৰাইৰ ঢাকনি এনেকে যে বনোৱা মানে কথা কৈছিলা নহয় বনাইছা নে নাই?
বনাই আছো।
হা?
বনাই আছো।
অ হয় নেকি, বনাবা -বনাবা মানে কেতিয়াৰ পৰা এনে এনে, মানে বিক্ৰী কেতিয়াৰ পৰা কৰিম বুলি ভাবিছা?
আৰু কেইদিনমানৰ পিছত কৰিম আৰু।
অ, এনে কেইখনমান ওলালে তোমাৰ?
এ দহ বাৰখনমান।
অ, তেতিয়াহ'লেতো তুমি পাৰিবা ন? এতিয়া বিক্ৰী কৰিবলে, অ সেইটো হয় বাৰু। মইয়ো, মোকো লাগিছিল মানে পাঁচ ছয়খনমান। তোমাৰ আ, যদি দিব পাৰা তেতিয়াহ'লে দিবাচোন মোকো। এনে প্ৰাইচটো কিমান? এনেই প্ৰাইচটো মানে কিমানকে লোৱা?
প্ৰাইচটো?
হুম।
সৰুবিলাকৰ ডেৰশ টকাকে
অহ।
ডাঙৰবিলাকৰ অকণমান দাম আছে
অ। সৰুবিলাকৰ যদি ডেৰশ অলপমান তেতিয়াহ'লে তুমি কমকেই লৈছা।
অ', এতিয়া ফাষ্ট
যত টাউন চাইডেটো টাউন অ', টাউনৰ ফেলেতো দেখোন এখন ঢাকনিতে মানে, সৰুখনতে মানে আহ ফৰ হানড্ৰেড, ফাইভ হাড্ৰেড এনেকুৱাকে লয় মানে সেই ঊণৰ বোলে বস্তুতোৰো দা মানে ঊণনৰ হে দাম আছে বোলে বহুত। শুনিছো আৰু মই, মইতো বনোৱা নাই বাৰু। উম।
ইয়াত দামো ইমান।
অ'। দিবা মোকো তেতিয়া হ'লে বনাই।
কেতিয়া লাগে ক'লে হ'ল। কেতিয়া লাগে ক'লে
অ', তোমাক মই কৈ দিম বাৰু। আৰু তুমি এনেকে মানে লোকেশ্যন দিলে মানে তুমি দি থৈ যাবা ন' ঘৰতে? হোম ডেলিভাৰীটো কৰা চাগে নহ?
উম, হ'বগৈ।
অ', হ'ব বাৰু, তেতিয়া হ'লে ভালেই। তাকে আৰু তুমি একৌ কলেজ-চলেজ পঢ়ি আছা নাই?
মই কলেজ পঢ়ি আছোঁ।
অ', এইবাৰ কিমান ক্লাছত? মানে কিমান চেমত?
মই কলেজত গৈ আছোঁ।
তাকেতো এইবাৰ বি এ, বি এ কিমান চেম?
বি এ ফাষ্ট চেমত।
অ', এইবাৰ এডমিশ্যন লৈছা মানে নহ?
উম।
অ', ভালেই কৰিছা দিয়া।
কে তুমি?
উম, মইও কৰি আছো, মোৰ এইবাৰ ছিক্স চেম বি এ।
অ'।
এইবাৰ মানে শেষ হ'ব আৰু।
উম, ঠিকে আছে।
উম।
তাৰপাছত কি কৰিম বুলি ভাবিছা? হেল্ল'!
হা? অ'। হেল্ল'! অ', তোমাৰ যে মাতটো অহাই নাই ভালকে।
কিয় বা এনেকুৱা হৈ আছে জানো গমেই
জানো ইমান অকমান অকমানকে আহিছে, মই একো শুনিয়ে পোৱা নাই ভালকে।
মই স্পীকাৰ গৈছিলে এৰিয়া।
হা?
হেল্ল'!
কি? অ', হেল্ল'!
অ', কোৱা?
মানে তোমাৰ মাততো কৈছো ভালকে অহাই নাই, ইমান সৰু-সৰুকে শুনিছো।
আজি নেটৱৰ্কে নাই ভালকে।
অ', নেটৱৰ্ক নাই নেকি?
অ', তোমাৰ এয়াৰটেল চিম নে কি?
ভডা ফোন।
অ', সেইটো কাৰণে নেটৱৰ্ক নাই চাগে।
অ', কৰণে নাই চাগে।
হ'ব পাৰে, এয়াৰটেল কৰি ল'বা, নহবা জিঅ' কৰি ল'বা তেতিয়াহে নেটৱৰ্কটো ভালকৈ পাবা।
অঁ, এয়াৰটেল চিম আছিলে মোৰ, এয়াৰটেল চিমখন হৰুৱাই থাকিলে ক'ৰবাত।
অ', অঁ'। হয় নেকি?
আহ। মায়ে কি ভাত বনাইছে নে কি? অ'।
উম।
মায়ে কি ভাত বনাই আছে নে কি?
অ', মায়ে আমাৰ ভাত বনাই আছে।
অ'।
উম। বাকী এডমিশ্যন হেৰি কিবা বুলি কয় চৰকাৰীত লৈছা নে, নে প্ৰাইভেটত লৈছা?
চৰকাৰীতে লৈছোঁ।
অ', এতিয়াতো এতিয়াতো আগষ্টৰপাহে খুলিব তোমালোকৰ ন? এতিয়াতো গৰম বন্ধ চাগে দিছে? হা'।
অ', এতিয়া বন্ধ।
অঁ। মা ভন্টিয়ে ইমান হাল্লা কৰি আছে।
অঁ, বৰ হাল্লা কৰি থাকে।
অঁ।
মাৰ লগত নাযায়, অঁ মায়ে ভাত বনাই আছে যে।
অ', অ'। তুমি মানে তোমাক মানে ৰখিয়া দি থৈছে আৰু। উম।
এ বহুত হাল্লা কৰি থাকে এই।
অ'। হয় নেকি? হেল্ল'?
অঁ', অঁ'হেল্ল'?
হেল্ল'? হেল্ল' ভিনী?
হেল্ল'?
অ'।
অ'। শুনি আছনে নাই?
তটো অহা নাছিলে যে।
অঁ, আজি নেটৱৰ্কে নাই ভালকে।
অ', এতিয়া খোৱা বোৱাটো কেতিয়া হ'ব তোমালোকৰ কেতিয়া কৰিবা?
এতিয়া খাম আৰু হৈ গ'ল।
হৈ গ'ল নেকি?
নাই খাম আৰু এতিয়া।
অ হ'লেই চাগে ন মাৰ ভাত?
হৈ গ'ল আৰু ভাত।
অ। লেই দিয়া, জল্দি খাই শুই থাকিব লাগে আৰু ন? হেল্ল'।
হা?
জলদি খাই বৈ শুই থাকিব লাগে আৰু কৈছো। উম।
লাইটটো কাটি কাটি থ'ব ৰাতি আৰু।
হা
লাইটটো কাটি কাটি থব ৰাতি।
অ কাৰেণ্টটো নাথাকে ন ৰাতি? তাতে ইমান গৰম বাপৰে। নক'বা আৰু।
অ ইমান গৰম।
উম আমাৰ ফালওতো আজিটো বোলে দিনটো বোলে কাৰেণ্টটো নায়ে ইমান গৰম দিছে।
অহা যোৱা কৰি আছিলে।
উম।
ভালকে নায়ে।
দিনটো আজি কাৰেণ্টে নাই ইমান অসুবিধা হৈছে নহয় তাতে ইমান গৰম।
উম।
শুৱা আৰু।
উ, ভাত হৈ গ'ল নে কি?
হা?
ভাত হৈ গ'ল নেকি?
অ ভাত হৈছে আৰু লাহে লাহে।
অ।
বনাই আছে মায়ে, হ'লেই চাগে!
খাবহে লাগে আৰু খাবহে লাগে আৰু মানে।
অলপ বাকী আছে আৰু
অ'
উম
হ'ব দিয়া, তেতিয়াহ'লে ন'। কাইলে কথা পাতিম তোমাৰ লগত। উম, হ'ব দিয়া।
হৈ গ'ল এঘাৰ।